অ', ইণ্টাৰনেট গুচি গৈছে নেকি?
হয়, এই ইণ্টাৰনেটৰ প্ৰব্লেম থাকে আৰু।
অ', কি কৈছিলি গভাৰ মানে কিবা স্কিম ওলাই বুলি কৈছিলি যে কিবা?
অ', এই মানে মানে জেগাই জেগাই হেৰি হেৰি মানে জেগা জেগাই হেৰি জাবৰৰ গাজ বাইছৰ কাৰণে মানে বহুত কিবা মানে হেৰি দিছিলেই মানে তিনটা মানে এইটো কুনা দিছে ন। এটা কোণাই দি পেলাই আকৌ এক কিলোমিটাৰ নহয় মানে পাঁচশ ছয়শ মিটাৰ মানে হা। তিনিটা তিনিটা হেৰি তাতে প্লাষ্টিক পেলাব দিয়ে। তোমাৰ শুকান যাবৰ কিবা এনেকুৱা এটা হেৰি ওলাইছিল পলিচি ওলাইছিল।
মানে মানে প্লাষ্টিকৰ কাৰণে এটা। আৰু তই ধৰি ল এ শুকানৰ কাৰণে এটা সেনেকুৱা টাইপৰ কিবা কিবি ওলাইছিল।
অ', আৰু ভিজা চিজা ধৰি লওঁক কলৰ বাকলি ছাকলি এনেকুৱা যোনিলাক ভিজা বস্তু আছে। বাকলি চাকলী আৰু এনেকুৱা ফল ফুলৰ এনেকুৱা ভিজা বস্তু কাৰণে এটা তিনিটা ওলাইছিলে। এই বহুত বহুত মানে তিনি চাৰি মানে বহুত ভাল স্বচ্ছ হেৰি আছিল। আহ আজিকালি আহ আজিকালি নহয় তেতিয়াৰ পৰা এতিয়া লৈকে তুমি ৰাতিপুৱা সোনকালে যদি উঠা তেতিয়াহ'লে ৰাস্তাত যদি গৈ পাইছা সোনকালে চাবা গোটেই মিনচিপালটিৰ অফিচ মানে যোনবিলাক মানুহ আছে গোটেই ঝাৰু চালো মাৰিয়ে থাকে দেখা পাইছা না? তে এই ইমান মানে ভালকৈ আছে আমাৰ মানুহকেইটাই আৰু জেগাই জেগাই লেতেৰা পেলাই বুজি পাইছানা। এতিয়াতো সেই ড্ৰাম চামো নাই ড্ৰাম চামো ভাঙি দি ভাঙি দিছে চাগে গম পাইছা। কাৰণ তাতে কোনো চি চি টিভি কেমেৰা লগোৱা হৈছিল ন। কাৰণ যিহেতু চফা কাৰণে গ্ৰাবেজ দাম্প ওলাইছে। সেইখিনি ডেইলি ডেইলি জাবৰ পেলাব আৰু ডেইলি এ মানুহবিলাকে উঠাই লৈ গুচাব। মিনিছিপালটি অফিচে মানে উঠাই লৈ গুচি যাব, মানুহবিলাকে উঠাই লৈ যাব হা। তে সেইটো সেইটো কাৰণে তাতে ইমান হেৰি কেমেৰা চেমেৰা নলগালে। কাৰণ জাবৰখিনি মানুহে থৰি না হাতৰে ল'ব পেলাই দিব। আৰু বেছি দূৰতো নহয় এটা জাবৰৰ দাম এইটো না। এটা যে মানুহে বহুত দূৰ যাব লাগিব এই বেছি দূৰৰ নহয়। কোনাই কোনোই দিছিলে এনেকুৱা টাইপৰ। এতিয়াতো সেই জাবৰ দাম্প আমাৰ চুবুৰী আম-আম আমি যোনখিনি ইয়াত থাকো হা সেই চুপাৰ মাৰ্কেটৰ ইয়াত সেইখিনিত না এটা এ তিনিটা বহুত কিটা আছিল কমচে কম পাঁচ ছয়টা মান আছিল হা। অক চুপাৰ মাৰকেটৰ এতিয়াখিনিতে হা। সেইখিনিত এতিয়া এটাও নাই। একে এ যি মই দেখা পাইছিলো আৰু যেতিয়া লগাইছিল। তাৰে ধৰি লোৱা এক দুই বছৰ এই জাবৰৰ দাম চাম বেকেটা হৈ আছে। কেইটামানতো নাই বাকীকেইটাতো নাইয়ে এটা নে দুটা আছে বাকী এটা তেৰা বেকা হৈ আছে।
আচ্ছা অ' সেইটোৱে এ। সেইটোৱে হয় বাৰু কি বুলি কয়
এ আৰু এই কি বুলি কয় ধৰি লোৱা এই জাবৰ তাবৰ এটা কি কবি আৰু এইবিলাকে মানুহ এইবিলাক ঠিক হয় এইবিলাক বস্তু ঠিক হ'ব দে আৰু এতিয়া মানে নহলে এইবিলাক মানুহ বিলাক ঠিক নহলেতো ধৰি লও বেলেগ এনে ঠিক হ'ব নোৱাৰে এ বাহিৰা দেশৰ বস্তু চাও নহ'লে বাহিৰত কিমান কেনেকুৱা কি হয়। অ' কিমান ধৰি লোৱা চাফ চাফ চিকুণ জাগা চাকা কি ধুনীয়া।
বি ফৰেনত যদি যোৱা তেতিয়াহ'লে যদি কৰ'বাত যদি বেলেগ বিদেশত যদি যোৱা যাবৰ যদি কেনেবাকৈ চিপছৰ পেকেট এটা খাই দিলে তুমি কলা ন অথনি যে চিপছৰ পেকেট খাই পেলাইছো বুলি হয় নাই ক' চোন ক' যদি চিপছৰ পেকেট খাই পেলাও নাই তেতিয়াতো হেৰি মানে তোমাক এ প পুলিচ চুলিচে লৈ যাব মানে এহেঁতৰ ইমান মানে কাৰা আৰু এহেঁতৰ পেলাব নিদিয়ে, ইমান শাসন ব্যৱস্থা বহুত মানে বেছি শাসন মানে কঠিন মানে। আমাৰ ইয়াতে অপেনলি পিলাই যাব অপেনলি হেৰি কৰি দিব হয় নে নাই?
উম সেইটো হয় বাৰু গম পাইছোঁ। চ' মানে সেইয়ে আৰু এতিয়াতো উম মানে ধৰি লওক এইবিলাক মানে এই বাহিৰা দেশৰ কথা যদি কয় বাহিৰা দেশৰ যদি কথা কওঁ কোনখন দেশ বেছি ভাল লাগে ধৰি ল?
কোনখন কোনখন ক'ত ক'ত যাব ইচ্ছা যায় মানে এনে বাহিৰা দেশৰ?
মই মই যে মই মই মোৰ মই যিমান কেইখন দেশত গৈছো এইকেইখনৰ কথা ক'ম নেকি?
তইতো দেশত চাগে যোৱাই নাই, তই এই ইণ্ডিয়াৰ বাহিৰত বেলেগ কতনো যাই পাইছা, মই কৈছো কোনখন ভাল লাগে আৰু সেটো কৈছো?
সঁচাই যে আহ ভাল লাগে ন? এ মা উ উৱাও মানে মই টিভিত চোৱা বা ইণ্টাৰনেটত চাই চাব দে ম সেইটো হিচাপত ক'ত? যদি তুমি মানে মই মোৰ হিচাপত আৰু বাকী বহুত ওৱান নাইনটি ফাইভৰ ফাইভখন আছে না কাট্ৰিৰ ভিতৰত ওৱান নাইনটি ফাইভখন আছে হয় নহয় ওৱান নাইণ্টি ফাইভৰ ভিতৰত কাউন্ট্ৰী বা ৰাজ্য তাৰে ভিতৰত হা আমাৰ এ ধৰি লোৱা আৰু এ মই কি কম মানে মই ইমান কেইখনো নাম নামেই নাজানো চাগে তথাপিও এটা যদি নাম লওঁ আৰু বহুত মানে ফেমাচ চুইজাৰলেণ্ড কিন্তু বহুত ধুনীয়া দে। তাৰে কিন্তু ঠাইয়ে ধুনীয়া তুমি চাবা নাই চহৰ মুখা নহয় মই গাঁৱৰ এলেকা খিনি কথা কৈছো।
উম, চুইজাৰলেণ্ড চুইচ বেংক থাকে ন চুইচ বেংক? আছে ছুইজাৰলেণ্ড
মানে মানে এনে এনে বকি দিলা নে নেকি মানে কি ক'ব কি খুজিছা? চুইচ বেংক কথা কৈ আছা?
কিয় চুইজাৰলেণ্ডৰ চুইচ বেংক নাই না গম নাপায়?
মই নাজানো। মানে কি চুইজাৰলেণ্ডৰ চুইচ বেংক এইটো যে ডাঙৰ ডাঙৰ মানুহে যে একাউণ্ট খোলে যে?
অঁ সেইটো, তাতেতো চুইজাৰলেণ্ডতো আছে না এইটো।
অঁ ছুইজাৰলেণ্ডে ছুইচ বেংক একাউণ্ট খোলবা কাৰণে তোমাৰ লগত সেই চুইচৰ সেই চুইচটো থাকিব লাগিব আৰু চুইচৰ কাৰণে বহুত কৰৰ টকা জেপত থাকিবা লাগিব ভাই। তাৰপিছত নৰ্মেল এটা একাউণ্ট খুলবা কাৰণে তোমাৰ হিচাপত কিমান কৰৰ লাগিব জেপত কিমান কৰৰ থাকিব লাগিব?
আৰে মোৰ এছ বি আইত খুলিব কাৰণে পইচা নাই। মইতো তোক কথাটো কৈছো খালি তই আৰু একাউণ্ট খোলাৰ কথা কৈ আছা
এছ বি আইত হাজাৰ টকা লাগি চাগে নে কি
অ মোৰ এছ বি এ খুলিব কাৰণে এছ বি আই খুলিব কাৰণে পইছা নাই আৰু চুইজাৰ লেণ্ডৰ বেংকৰ কথা কৈ মই জাষ্ট কথাটো সুধিলোঁ আৰু অ তাৰ বেংকটো ফেমাচ আৰু ইটো কৈছো তোক আৰু তাৰে এটা তাত তাতে তই গুচি গিলি কি একাউণ্ট খুলিবৰ কাৰণে ইমান ইমান টকা লাগিব আৰে ভাই গম পাও ভাই চুইজাৰলেণ্ড একাউণ্ট খোলা বাদ দি চুইজালেণ্ডৰত যাবা কাৰণে পইচা নাই তোৰ চুইজাৰ
চুইজাৰলেণ্ড বাদ দি ভাই ইয়াৰপৰ্টত যাব কাৰণে পইছা নাই
এয়াৰপৰ্ট যাব পাৰিম বাৰু এয়াৰপৰ্ট খোজকাঢ়ি যাম দুই চাৰি ঘন্টামান লাগিব আৰু চাইকেল লৈ যাম এয়াৰপৰ্ট যাব কাৰণে ইয়াৰপৰ্টত যাবা কাৰণে পইচা আছে ইয়াৰ পৰা প্লেনত যাব কাৰণে পইচা নাই
ফ্লাইটত যাব পইছা নাই নেকি ট্ৰেইন যোৱা চুইজাৰলেণ্ড ট্ৰেইনত যোৱা ট্ৰেইনত যোৱা তাৰপিছত সাগৰ আহিব না আৰু সাতুৰি সাতুৰি যাবা
আচ্ছা মানে মানে এইটো ধৰি লও ট্ৰেইন খন সাগৰ ওচৰত নামাই দিব সাগৰৰ পৰা সাতুৰি যাবা লাগিব আৰু তাৰ পৰা আৰু ট্ৰেইন
ট্ৰেইন আৰু মানে যিমানখিনকে ট্ৰেইন যায় সিমানখিনিলৈকে ট্ৰেইনত যোৱা মানে চোৱা তুমি মেপ মেপ এখন চোৱা মানে গোটেই ৱৰ্ল্ড মেপখন ওলোৱা ৱৰ্ল্ড মেপত ওলাই পেলাই চোৱা এ ছিংগাপুৰখন ক'ত আছে অ ছুইজাৰলেণ্ডৰ কথা কৈ আছিলা না ছিংগাপুৰ নহয় ছিংগাপুৰটো এ হেৰি চুইজাৰলেণ্ডৰ কথা কৈছো চুইজাৰলেণ্ডতো চোৱা তুমি কোনটো দিশত আছে সেইটো চা তাৰ সেইটো দিশত চিধা চিধি যাই থাকিবা হা চিধা চিধি যায় পেলাই যিমান খিনিলে ট্ৰেইন যায় ট্ৰেইনত যায় যিমান খিনিলে বাচ যায় বা কিছুমানৰ ট্ৰেইন নাযাব পাৰে বাচ যায় সৰু গাড়ী যায় ন তেহে সৰু গাড়ীত
অ তাচাই তাতছাই তাতছাই যদি ফালাইটত যা ভিডিঅ কল কৰি যাব পাৰিবি আৰু বেছি জল্দি যাবা পাৰবি এনেকা বাচ যা কিবা যা কেইদিন লাগি যাব তই আন্দাজা ল'ব নোৱাৰা
আৰে মই তোক কৈছো আৰে তোমাৰ তোমাৰ তুমি যদি বিশ বছৰত যা হয় চল্লিশ বছৰত হলেও পাই যাবা তুমি ই এচ
বিশ বছৰ নালাগে ত যাই পাৱাতে এনেকুৱা মানুহ বহুত মানুহ গা গাড়ী লৈ যায় বুট ডাক লণ্ডন গৈছে কাৰবাৰ কিবা গৈছি এটা এটা ইউটিউবাৰ এটা আছে সি গাড়ী লৈ কিমান জাগা ঘুৰিলা অল ইন্ডিয়া মানে অল পৃথিৱীৰ আৰু
এই সেইটো মজা ন ইউটিউবাৰ দি ইউটিউবাৰ নতুন নতুন জাগা যা ইউটিউবাৰে পইছা কমাই লবা যোৱা জেগা পুৰা লণ্ডন যা আমেৰিকা যা
কোনো এটা ইউটিউবাৰ হয় ইমান সহজ কথা নহয় না দিন ৰাত দেইলি কিমান কষ্ট কৰে যাই যাই যাই এক দুই বছৰ লাগাৰ পিছত তাহাঁতৰ সেইটো গ্ৰথটো বাঢ়ে এনেকা ইউটিউব খুললি আজি পালি আজি নহয় ন এনেকুৱা নহয় ন বস্তুটো উম
তাতে নদী নো উ টিউব খুলি লোৱা ভাই তুমি অলপ চেষ্টা কৰা পাই যাবা জিঅ' মাৰ্টতে চাকৰিকে জিঅ' মাৰ্টক অলপমান ডিটেইলছ দিবা কিবা দিবা তাৰপিছত বাহিৰত কিবা যদি ফুৰিব যোৱা বৈশিষ্ঠ চৈশিষ্ঠ তুমি গা ধুব যোৱা তাৰে অলপমান টেষ্টবোৰ দিবা নে কি এনেকে তুমি পঢ়া কিন্তু
সেনেকা কৰিলে উ টিউব কেতিয়াও গ্ৰ নহয়
হম মানে তুমি জানা কেনেকে উন্নতি হয়, নাই নাই মই ম মই মইতো যি কোৱা লেকে ময়তো নাজানে তথাপি কিবা এটা কৰিছো মানে তই জানা কেনেকাে উন্নতি কৰে মানে সেইটো কৰা ভাই।
মানে ইউটিউব মানে এতিয়া ধৰি লও এয়া ইউটিউব য চলাব খোজা না ত' যিটো ফিল্ডৰ প্ৰতি যদি ইণ্টাৰেষ্ট আছে যিটো বুলি জানা যিটো কৰি ভাল পোৱা। সেই ফিল্ডতে যাব লাগে। ত একচুৱেলি যদি সঁচা ঘুৰি ফুকি আহ ত যদি ঘূৰি ফুকি থকা বা ঘুৰি ভ
আচ্ছা মিষ্টাৰ বিছ শুনা পাইছা মিষ্টাৰ বিছ কোন ন ন হোন হোন মিষ্টাৰ বিছ শুনা না শুনা শুনা শুনা মই এটা কথা ক তই যে এই কথা কলি জোন টো ইণ্টাৰেষ্ট আছে ত সেইটো কথা ক? মিষ্টাৰ বিছৰ নামটো শুনা পাইছাই বিশৰ চবতছে নাম বাৰ ওৱান ডাঙৰ ডাঙৰ চিবিচ মানে এ কোম্পানীৰো সি টকৰ দিছে নাম্বাৰ ৱানত চলি আছে হয় নাই কচুং ক, তে মই তাৰ কথা কওঁ হা তাৰ কিবা প্ৰতি নলেজ আছে সি প্ৰথম ভিডিঅ' কি বনাইছে যোনটো কোনোৱ একো নাই কৰা এক পৰা এক লাখলৈকে মুখেদি কাউণ্টিং কৰি আছে, তই ভাবিছা। একো ইণ্টাৰেষ্ট ইণ্টাৰেষ্ট নালাগে কিবা এটা কানটাৰত তাতে লং টাইমৰ লকে চলাব বুজি পাইছা।
নাই। তোৰ যদি যিকোনো বস্তু এটাত কৰবা কাৰণে ইণ্টাৰেষ্ট নাথাকে। নাই। নাই। নাই। নাই। নাই। নাই। তোৰ যদি সেই বস্তুৰ প্ৰতি ইণ্টাৰেষ্ট নাথাকে ন সেই বস্তু বেছি দিন কৰিব নোৱাৰা। বেছি দিন কৰবা নোৱাৰিবি নহয় নাই, মানে মই কৈছো শুনা তোৰ প্ৰতিক বছৰে লাখ লাখ লাখ লাখ ইউটিউবাৰ ওলাই থাকে। ত তাতে সেই বস্তুৰ ইণ্টাৰেষ্ট নহয় মানে ইণ্টাৰেষ্টটো কিহৰ কাৰনে হৈ ভিওছ দাৱুন হয় ভিউজ ডাউন হয়। ভিউজ ডাউন হয় কিনে বা কি বুলি কয় সেই হয় সেইটো মোৰ ইণ্টাৰেষ্ট নাই ভাই তোৰে ইণ্টেৰেষ্ট আছে ছাগে সেইকাৰণেটো ইউটিউবৰ কথা ওলাইছা। মই তো গমেই নাপাও ইউটিউবৰ কথা
উম
তাৰিছত মইতো এইবিলাক এইবিলাক ওলাই নাছিলে এইটো কাৰণে
আচ্ছা আচ্ছা মানে ভুলতটো মৰে আৰু এ এইমাত্ৰ কি কলি যে হেৰি মইতো ওলোৱাই নাছিলো তই ওাইচাহ নাই মানে ভুলতো মোৰ আৰু
চাও মানে ত মানে তই কৈছা কি ইউটিউবত মানে কি ইন্টাৰেষ্ট নাই মই কৈছোঁ নাই, তইহে ওলাইছ মই সেইটো কৈছোঁ।
ভাই চা ইণ্টাৰেষ্ট কেতিয়া কাৰো কাৰো কাৰো প্রতি ইণ্টৰেষ্ট নেথাকে ইণ্টৰেষ্ট জগাব লাগে ভাই তুমি জাগি যোৱা ইণ্টাৰেষ্ট জগোৱা। বুজি পাইছা ইণ্টাৰেষ্ট এটা জগোৱা
অ। নাই নাই মই নজগাওঁ দেই ইটাৰেষ্ট মোৰ ইচ্ছা নাই, তইয় জগাই ল নহ'লে
নাই নাই যাব নোৱাৰো ভাই, মোক ঘৰৰ পৰা পাৰ্মিচন নিদিব যাব কাৰণে।
আচ্ছা পাৰ্মিচন নিদব নিকি?
উম মোক ক'তো ওলাই যাব নোৱাৰি ন তাৰ ঘৰৰ ঘৰতে থাকিব লাগিব আৰু মোক ইউটিউবৰ কাৰণে ইউটিউবত যাব নিদিব। এনেই কিমান পইচা ল'ব ইউটিউবত ত যোৱা কাৰণে? এনেই ধেমালী কৰিছোঁ।